হেল্ল',
উম, ক'ত?
এয়া ঘৰতে আছো তই?
মই চেচাত অ, হোৱাটছএপত প্ৰিমিয়াম লৈ ললোঁ না
আহ?
হোৱাতচাব প্ৰীমিয়াম।
সেইটোনো কি হয়?
এ একেবাৰে ফাল্টু নলওঁ মই কেনচেল কৰি দিম।
ন কৈ ল'লে কি হয় নো?
উম
আহ
একে সমান চাইজৰ, একো নহয় ইয়াৰো লগত মাংস লৈ ল চা আমি চাকনা বাকনা বিচাৰি আহিছো অ', মানুহো নোলোৱা মোক দিবি আকৌ অকণমান হেল্ল' হেল্ল' অ', ক'ত?
অ', এই মই ঘৰতে আছো।
অ', কৈ ভাত-চাত খালিনে?
নাই খোৱা বনাহে আছো ভাত
অ', বাকী ভাল?
তত ভাল ৰন্ধি ভাত খালি নে কি?
সেই সিহতে উ দাদা এটাই ভাতটো বনালে মই আলু পটল এনেকে বনাওঁ বহালো তাৰপা নহয় আদা নহৰু খুন্দি থৈ আহিছো গাহৰি আনিছো
অ', -অ', ওচৰতে পায় নে কিনো?
হ'ব পায় সব
উম
এহ হোৱাটছআপ প্ৰিমিয়ামৰ কি কৰিব পাৰি গম পাও হো
কি কি?
প্ৰিমিয়ামৰ কি ল'ব পাৰি গম পাইছ নাই?
অ', শুনি আছো ক শুনি আছো ক হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' অ শুনি আছো
এনে
শুনি আছো।
কালাৰ চেঞ্জ কৰিব পাৰি। এনিমেটড ষ্টিক দিব পি
আহ
হেল্ল'
অ দাদা হেল্ল' হেল্ল'
অ হেল্ল'
অ শুনিছ নে?
বিহু আগত যে দিব পাৰি। শুনি আছো। শুনি আছো। আগতে যে ত
আহ
আগতে জি বি হোৱাটছপত যে কৰিব পাৰি।
অঁ
সেইখিও গোটেইখিনি কৰিব পাৰি।
আহ আহঁ
মই হেৰি অং কি বুলি তই ডিছপ্লেখন কাটিং কৰি আনিম।
অ'
উম। হেৰিটো কি বুলি কয়? ছশ পাঁচশ মান যাব চাগে।
কি আই কা কাটিং কৰিলে নো কি হয়।
কাটিং কৰিলে ডিছপ্লেখন আগৰ নিচিনা হৈ যায় আকৌ, হয় একেবাৰে টোটেলো গুচি যাব নিচিনা হৈ যাব। অ ফোনতা কিয় জানো মই কাম এটা কৰিম বুলি ভাবিছোঁ।
ক
এই ফোনটো বিল বক্সটোও লৈ যাম তনতে যাওঁতে।
অঁ।
যদি মইতো সাত হেজাৰমান টকা নিম না।
অঁ।
যদি আ ভাল নাথিং-চাথিং কিবা কিবি কেতিয়াও আহি যায় না।
আহ।
তেতিয়া সেই এইটো কি বুলি কয় বিল বক্সৰ সৈতে এইটোফোন দি দিম তাত তিনি চাৰিটামান ডিছকাউণ্ট পাম না।
উম। উম।
তই ক।
ইমান হুলস্থুল হৈ আছে নে।
আহ পে
হা।
ভাত কোনে বনাইছে।
ভাত ময়ে হেৰী এইটো কি বুলি কয় মনাই মইয়ে বনাই আছো। এই বইল বনাইছো, এই দা দালি বইল কৰিছো মগু দালি। তাৰপা তাত ভাত কেৰেলা আলুৱে দি দিছো। ভাতকেইটা বহাব আছে, উম ভালকে ভাল হোৱা
নাই ভালকে ভাল হোৱা নাই বোলো।
মোৰ মাতো বাৰু অলপ পিছত আহিছে নি বাৰু।
হেল্ল'। হেল্ল'।